হেল্ল' কি কৰি আছা?
আছো এনেই তুমি।
মই এনেই বহি আছোঁ।
আহ উম খালো তুমি?
নাই খোৱা মই এতিয়ালৈকে।
অ! অ!
এতিয়া কি কৰি আছে মতলব এনেই
এতিয়া আছো বাৰু এ ি অলপ আগত জিম গৈ আহিলো।
জিম আচ্ছা জিম মই ভাবি আছিলোঁ জিম জইন কৰোঁ বুলি চ' কিবা ক'ব পাৰি মানে জিমৰ কি কি কৰিব লাগে মানে এনে গৈ
জিমত জিমত তেনেকাই থাকে ন মানে ডে বাই ডে এটা এটা কৰিব লাগে যেনবা কেতিয়াবা চেষ্ট কেতিয়াবা চল্ডাৰ কেতিয়াবা
অ তুমি কিহৰ তুমি কি গেইন মানে ৱেইট টু গেইনে নে লছ কৰিছা
নাই নাই মই ক্ৰিয়েট কৰিছো
উ তেনেকা হয়
হয়
অ
তাকে আজি ভৰিৰ আছিলে লেগৰ ত একদম ভৰি বিষ হৈ আছে
উম বেছি এক ঘণ্টা চাগে
নাই নিজৰ হিচাপত কৰিব লাগে ন নিজে যিমান পাৰি আৰু
আচ্ছা আৰুু কোৱা তুমি এইটো কি কয় তুমি এইবাৰ কলে চেঞ্জ কৰিছা ন আৰু তোমাৰ এডুকেশ্যনো আছে
অ
ত' সেইটোত কি কি মানে হয়
তাত তাত কি হয় তেনেকা তাত মানে কিবা এনেুৱা অলপ পলিটিক্স টাইপত থাকে নেকি সেইবোৰত ময়ো মানে ইমান ভালকে নাজানো আহ এইবাৰ লৈছো হে
অ আছা
শুনাততো ইজি বিকে শুনিছো আৰু শুনাততো ইজি বুলিুলিকে শুনিছোঁ আৰু
আচছা ইজি হলে ভালে হ'ব তোমাৰ কাৰণে
আহ আৰু মানে উ এনে এডুকেশ্যন অনলাইন এডুকে্যন কেনেকে কৰে কি কৰে জানা নেকি
অনলাইন এডুকেশনটো নাগ নোা আৰু
উম
বাৰু অন অনলাইন এডিকেশ্চনটো মই জনাত
উম
অ ভাল মানে অনলাইন এডুকেশ্যন কৰাতো বহুত ভাল ন আজিৰ দিনত মানে চব ডিজিটেলেই হয় মানে চব ডিজিটেল কে কৰা হয়। ত' আৰু অনলাইন এডুকেশ্যন আমাৰ ইয়াত ইমানকে নাছিলে যেতিয়া টু থাউজ্যান্ড টুৱেনটিত যাব কভিড নাইনটিন নাইটিন আহিছিল
উম।
তাৰ পিছতহে আমাৰ মানে যোনটো অনলাইন ইডুকেশ্যন সেইটো অলপ ডেভলপ হৈছে মানে সেইটো অলপ বেছিকে হৈ পৰিছে।
আচ্ছা।
তাৰপিছত মানে অনলাইন এডুকেশ্চন মানে চব পিনৰ পৰা মানে ভাল। মানে ঘৰত বহি পেলাই তুমি দূৰ দূৰৰ পৰা তুমি এডুকেশ্চনটো লাভ কৰিব পাৰিবা ন। অ তেতিয়া মানে তোমাক যদি ঘৰৰ ওচৰত কিবা প্ৰব্লেম প্ৰবলেম থাকে বা তেনেকা কিবা টিচচাৰবোৰ নোপোৱা অনলাইন এডুকেশ্চনে বহুত সহায় কৰিব ন, উম এতিয়া তুমি টো এতিয়া ইলেভেন পাইছা ন মইতো ইলেভেন টুৱেলভ পঢ়ি আহিছো চ' মই ইমান জানো। মানে অলপ চলপ জানো আৰু ন এনেকে অনলাইন এডুকেচন কেনেকে কি কৰে চ' তোমাক
অ ময়ো শুনিছিলো কিবা কিবি বেজ ওলাই আছে ভালেই হয়। বাট উম।
তেনেকে মানে ভাল আৰু। আৰু তাত মানে কি হয় তুমি মানে বেছি মানে যত কৰবাত যদি ওচৰতে গলা তুমি টিউচনলৈ কৰিবলৈ বা কিবা চাবজেক্ট এটা ভাল পঢ়বলৈ তাত ষ্টুডেন্ত বেছি যেতিয়া বেছি থাকিব ন তোমাক মানে সুধিবলৈকো কিবা ভাল নালাগে ন। যে মই এইটোক সোধো নেকি। এইটো কিবা কৰো নেকি নিজেকে কেনেকা লাগে লেকিন অনলাইন এডুকেচন কৰোতে আমি মানে মবাইলত মানে ফেচ টু ফেচ হলেও নহলেও মবাইলত আমি সুধিবলৈ অলপ সহজে পাও ন। অনলাইন শুধিবলৈ বা কবলৈ।
অ'।
সেই কাৰণে মানে অনলাইন এডুকেচনটো এপিনৰ পৰা চাব গলে ভাল।
সেইটোৱেই আৰু এইটো কি কয় মই এতিয়া যেনেকৈ ছাইন্ঞ্চ লৈছোঁ ন
অ'।
ত' মোৰ আজিকালি মানে টাইমটো মেনেজ নহয় কিবা হেল্প মানে কিবা ক'ব পাৰিবা নেকি কেনেকৈ টাইম মেনেজ কৰোঁ।
টাইম মেনেজ মানে তুমি ৰাতিপুৱা অলপ জল্দিকে উঠিব চেষ্টা কৰিবা। অ তাৰ পিছত যিমান পাৰা মানে তুমি নিজে মেনেজ কৰিব পাৰিবা ন সেইটোতো এতিয়া তোমাৰ এতিয়া কেতিয়া কি আছে সেইটোতো টাইম মতাবিক মই ইমানকে নাজা তও মানে এনেকা মেনেজ কৰিবা আৰু মানে ৰাতিপুৱা যদি টিউচন থাকে ত ৰাতিপুৱা জল্দি উঠি তুমি মানে কিবা টিউচন নাই আচ্ছা ত মানে ৰাতিপুৱা তুমি জল্দি উঠিবা উঠি লৈ তোমাৰ নিজৰ যি কাম আছে ন? লাগিলে পঢ়া হওক, নোটছ বনুৱা হওক। মানে এটা চাবজেক্টত এটা টাইম বনাই লবা, যেনেকে আজি ৰাতিপুৱা মই চাৰিটা পৰা পাঁচটালৈ এইটো চাবজেক্ট পঢ়িম। মানে এইটো চাবজেক্ট কণ্টিনিয়াছলী মই পঢ়িম ৰিভিৰ্জন কৰিমে, তেনেকা ভাবি ল'বা, তাৰ পিছত, তাৰপিছত পাঁচটা পৰা ছয় টালৈকে এটা চাবজেক্ট কৰিবা তাৰ পিছত তাৰপিছত সাতটা মানতো স্কুল ৰেডি হ'ব লাগিবই, তাৰিছত স্কুল গৈ আহি লৈ অঁ, তাকে। স্কুল গৈ আহি লৈ তাৰপিছত কিমানটা মানত পোৱা স্কুল পৰা আহি ঘৰ? অ। তিনটা মানত তাকে তিনটা মানাত আহি ফ্ৰেছ হৈ ভাত চাত খাই অলপ ৰেষ্ট লওঁতে লওঁতেতো চাৰে চাৰিটা মান হৈ যায়। তাৰ পিছত পাঁচটাৰ পৰা
ফ্ৰেছ ফ্ৰেছ হয় ভাত খাই শুই যাওঁ, বহুত ভাগৰ লাগে। তাৰপিছত ছটা মানত উঠো মই।
অঁ, মানে সেইটোয়ে আৰু, মানে শোৱাতে তোমাৰ টাইম মেনেজমেন হয়। তুমি অলপ জল্দি উঠিব বিচ চা বা। তাৰপিছত ৰাতি শুতে অলপ যেনেকা মানে মানে, মানে পঢ়ি থকা ল'ৰা ছোৱালীয়ে মিনিমাম ইলেভেন। টুৱেলভ মানত শুব লাগে ন? বাত, টুৱেলটো বেছিয়ে লেট হ'ব, ইলেভেন টো থিক টাইম। মানে ইলেভেনত শুব লাগে, দ মৰ্নিং ফৰ ফৰ থাৰ্টি মানত উঠিব লাগে।
চেষ্টা কৰি আছোঁ দে, মানে জল্দি শুবলৈ কাৰণ ৰাতিপুৱাও উঠিব লাগে।
তাকে মানে মিনিমাম ছিক্স আৱাৰচ শুব লাগে তাতকে বেছিও নহয়।
সেইটোৱে ছেভেন আৱাৰ বা ছিক্স আৱাৰ।
অঁ, তেতিয়া আৰু মানে নিজে টাইম মেনেজ কৰিব পাৰিবা আৰু।
কোৱা।
আৰু মানে এক্সামটো মানে হৈয়ে থাকে ন তাৰ প্ৰিপচনৰ প্ৰিপৰেচনৰ কাৰণেও মানে টাইম মেনেজ কৰিবতো লাগিবয়ে। উম, সেইটোৱে আৰু।
এক্সাম বিলাক এনে ঘপকৈ দি দিয়ে মানে তাই, মানে, প্ৰিপেশচন কৰিব টাইমেই নহয়।
সেইটোয়ে আৰু মানে এতিয়া আৰু ডেভলপড হৈছে ন একাউ ফিবোৰ ত মানে অলপ হ'লেও এপিনে সেইপিনে হ'বই আৰু ডিজিটেল। তেতিয়া হৈ গৈছে চব।
আৰু তোমাৰ কোন ভাইটি-ভন্টি আছে?
অঁ, আছে বাৰু।
মানে তুমি চবতকে ডাঙৰ?
হয়।
আচ্ছা, কি, ভাইটি আছে?
অঁ, ভাইটি আছে, ভন্টি আছে।
আচ্ছা ভাইটিক কিমান ক্লাছত নাইক
ভাইটি ওৱানত।
আচ্ছা আৰু ভণ্টি?
ভন্টি ক্লাছ ছেভেনত।
আচ্ছা ত' তাই কি মানে আগত কি কৰিম বুলি ভাবিছে এতিয়া?
তাইতো কি আৰু মানে আজিকালিৰ দিনত আহ মানে জবো জৰুৰী হয়, কিন্তু জবতকে বেছি মতলব তেনেকা কিবা কিবি স্কিলচ থাকে ন। স্কিলছত দিবলে ভাল ভাল ন। ত মই ভাবিছো আৰু মানে মই মইতো মানে ইমান স্কিলচ নাই মোৰ মানে। ইমানকে কিন্তু মোৰ ভন্টি মতলব মেকআপ বোৰত বা এনেকুৱা ষ্টাইলত মানে বহুত ভাল আছে তাই ত' ভাবিছো যে ক্লাছ টেন য়া টুৱেলফৰ পিছত মই তাক মেকআপ আৰ্ট আৰ্টিষ্টৰে মানে
ক ক
দিওঁ বুলি ভাবিছো। কচিং দিম বুলি ভাবিছো।
অ ভাল হয় এইটো সেই টো পৰাও বহুত এই কৰেটো, মানুহে।
তাকে টো আজিকালিৰ দিনততো আৰু মানে এইবিলাকত অলপ হলেও বেছি বেছিকে মতলব হয় ন।
উম আৰু আজিকালি বহুত বহুত কি কয় এইটো ভেলু আছে মেকআপ আৰ্টিষ্টবিলাকৰ।
অ তাকেতো।
বাকী সেইটোৱে ভাবিছো আৰু। মানে কি তোমাৰ একজাম কেতিয়া?
মোৰ একজাম শেষ হ'ল, অ পি টি ওৱান উম। অঁ।
অ আচ্ছা, আকৌ কেতিয়া হব?
এতিয়া ছেপ্তেম্বৰত হ'ব বোলে।
অ অ জুলাইতটো চামাৰ ভেকেচন দিবই ওৱান মান্থ।
ওৱান মান্থ নিদিয়ে আমাৰ ফিফটিন ডেইজ।
আচ্ছা অ সেইটোযৱে আৰু মানে বেছিভাগ প্ৰাইভেট স্কুলৰ মানে
এইটোৱে নহয় নহয় এতিয়া ক্লাছ ক্লাছ ইলে মানে ইলেভেন টুৱেল্ভ বা টেন নাইন ইহঁতক মানে কমকে দিয়ে বুজিছা
অঁ
সেইটোৱে কৰি দিছে আৰু নহ'লে সৰু বাচ্ছাবিলাককতো দিয়ে এক
অ
তোমালোকৰটো আগষ্ট
অ
আৰু কোৱা
সেইটোৱে আৰু এডুকেশ্যনেলবোৰত অনলাইন এডুকেশ্যন তেনেকাই হয়
উম কি কয় মই যে সেইদিনা চাইছিলোঁ হা এটা ৰেষ্টুৰেট এইটো কি কয় যোনটো স্নেইল নাথাকে স্নেইল শামুক যে সেইটো মানুহ বিলাকে খায় ন
অ
মই সেইদিনা চাই মানে অকমান চক হৈ গ'লোঁ এই আমাৰ ঘৰৰ ওচৰৰ পৰাও লৈ গৈ আছিলে এইফালে যোনটো নালা থাকে ন
অ আচ্ছা
সেইটো বেছিভাগ মানুহ এইটো ট্ৰাইবেল মানুহে
অ বেছিভাগ সেই অৰুণাচল বা পাহাৰীয়া মানুহ বিলাকে বেছিভাগ খাই সেইটো
বাকী ঘৰত সবৰে ভাল উম ভালে ভালেই বাৰু
তোমাৰ এনেই ফেমিলি টো কি জইন নে এনেে
জইণ্ট ফেমিলি বাৰু মোৰ তোমালোকোক
মোৰো জইণ্ট ফেমিলি
আচ্ছা আচ্ছা ঠিক আছে দেন থৈছো দেই
অহব